হেল্ল' অ অ। আহি আছ নে নাই? ফিল্ডত যাই আছো ফিল্ডত। পানী
উম।
পানী ভৰা নাই নেকি আখনৰ?
এ মাৰি দিবা দমকলত লং টকা টটকা
উম।
নহ'লে গৰম লাগে।
উম জল্দি আহ মই আহিয়ে পালো আধা।
অ ইমান আৰু জল্দি বোলে না।
বোলা নহয় মই চাইকেল দি যাই আছো।
অহ।
উ
উ
বু় যাবালছিলে আহোতে মোক অকলে আহিব লাগব যে। সেইকাৰণে চাইকেল আনিছো, তই আহিলে হৈছিল নেকি একলা আহিব লাগ
উম উম।
গৈ আছোঁ ৰ।
এই ফোন আহিছে। চাইব ফোন কৰে এই টাইমত?
ইয়াতে ইয়াতে
এই দংকল ভাং বেছি হাতো দাবি অ ধনী মতাই দি ত দি নাপাই চাং এনকে তই। য়াক টা বাদি ফোন কৰলি তাহাক?
উম কৰিছোঁ আৰু এখন কাৰাইবা কৰিল গমেই নাপাও। অটো উম
আহি আছে না নাই?
আহি আছে ওলাইছে বোলে, সেইকাৰণে ময়ো ওলালো।
উম অ ত স্কুটিতে আহিব
হল পানী ভ
মই ফিল্ডত যাওঁ ফিল্ডত। চাল্লা চুলি গেলা অত্যাচাৰ শুনচো।
শুনচা?
উম।
খেলবা লাগিব জতা আনছা?
উম জতা থটা চব লাইছো
যে অৱস্থা
উম
ওজনোন কটা একেবাৰে লাগি শেষ
মই ইতা কাৰণে ত ঘৰত আহি চাফা কৰো গোটে
এই নকৰোং মই আজিলাগে
এই চাফা কৰো কেনেকা বা দেখা যায়
উম
টপলা টপলি যে হৈছিলা মোৰ ন ন
উম কিমান দূৰ পুখুৰীৰ আলিবালি নে
উম
হেল্ল' দে দে পালি
ইয়া ইয়া পালো
ঘৰত অ বাৰু মেন বজাৰতে পালো তিনিআলি ন চাৰিআ
তিনিআলি তিনিআলি অ চাৰিআলি
চাৰিআালি হয় তেৰা বেকাকে ন
উম। চিধা চিধি নহয় আৰু কি?
সেইটোৱেইটো
উম হম হুম। তই ফাৰ্ষ্ট আহি পাবি নেকি?
কি?
কাক ৰখি আছে তোক?
মোকে না কাকে এখন নাম ল'বা নোৱাৰো না। স্কুটিত ৰখি আছে।
উম উম অ বস্তু বিলাক ভাৰী। পানীৰ বটলতা একদম ভাৰী।
পালি নে নাই?
পাইছোঁ।
হা?
এ পুখুৰী নামাতা পাইছো নামাতা।
তিন লোক
কি লবি?
বা আজি মই দুই মিনিটতে ফিল্ডত আহি পালো।
উম টাইমটা লাগলে আৰু কতে টাইমটা যোন সময়ত লাগব সেই সময়ত আহ দিয়ে এনেকালৈকে। লিজি এনেই নিজে আৰু আজি হলে স্পিডত আহিছি
তেনেহলে মই বস্তুৰ অজনন্তাই মোক ঠেলি লৈ আনি আছে। ভাৰী লাগছে মস্ত।
এই মুন্নাহৰ দোকানতে নেকি দা
কেই জনন আছা?
উম এ একলে, এই দোকানত গলে কি বাবলো পঠাই দেই।
অ। ময়ে আহি পালো দেখোন, তৰ চাইকেল থাকাত।
মই ইয়াতে ৰখি আছো যে। এা মই যাওঁ নহল, থৈ আহিছা যদি।
উম নহ'লে থাক অলপ টাইম বাৰ।
অঁ হ'ব দে। ভৰি হাত গে কে বৰ বিষাব লাগিছে।
উম হম হম উম ঘুমাইছিলো মই।
মইতো মোবাইলহে চাই আছিলো পিছত বা কেনেকে ঘুমটি আহিল মই গমেই নাপালো।
মোবাইলটা চাৰ্জ চাৰ্জ নাই।
উম।
মোবাইল টা চাৰ্জ নাই তাকো সোমাইছিলো।
মানুহ আহছেনে নাই ফিল্ডত?
তাৰ উঠিনে ঘৰ চ হাৰি।
উম আহিপালি?
অ।
মানু্হ আহিছে।
হে।
কেইটা।
দু এটাইছে ন।
আপিনা আপা।
আপি আপা। আপা বেছি নাইয়ে নখোন আজি চলি গিলা।
অ আপি আছ ন আপা আছে।
সেই মূৰা কাইবা আতা আছে। একজন মাত্ৰ। আ প ন পিবাইলা প নক।
ন নহ'লে ক'ত তাই মানুহ দেখা প।
সেই এইগিলাকে মই আত্নি ভাবি আছিলো ঘনটা আহ জল্দি।
জামদে।
উম তই দেখাত নাপায় ঘণ্টা। দেখাই নাপায় তোক। দে আহ পাঁচটা মানুহ আছে ফিল্ডত পাঁচটা।
পাঁচ টা।
মোৰ পেন্টটা শুকান নাই জিকা পেণ্ট জিকা পেন্ট গিলে পিন্ধি আছো মই।
এটাই পেন্ট নেকি ত যে জোতা পেন্টটো পিন্ধিয়া।
নহয় অ মোৰ একটাই। দিমনি যায় ধই দিম। একটা মানে মোৰ এনেককা পেণ্ট নাই বেলেগ হাপ পেণ্ট আছে।
ম মই ইলাই পিন্ধো সেইকাৰণে চাৰিটা আছে। এই বিলাক পেন নিপিন্ধু। ভাল নালাগে আহিলে পেন্ দিলে লগালগ লেতেৰা হয় বেলেগ দৰে বেলেগ। ৰঙৰ যদি পিনে।
গৰমাগছে বাবা। ইমান যে ওজ লাগছে মোৰ হম।
হুম।
বৰষুনো অহা নাই খেলাবা।
কি বাব শুন ন হে।
আহাই নাই দেখোন দুইজন মাত্ৰ চলি
নাহে নেকি তাহোন
আহিবক যান এখন বা কত গৈছে খুবুৰক্ষা দ ইমান
এখনো নাহে ওলাইছে বো দে এখনে গৈছে
এনে
আজি ৰ'দটা ভাল লাগছে না গৰম
উম আৰু দিদ সনে মাঙে নেকি ঘণ্টা
নকবি ৰ ত নাইব আৰু কিজানে কালি তোৰ যানা
হম
পানী নহ পানী নাইিব আৰু কি জানি
ক
উম
অ ৰখা
উ
কি কাজ হৈছে নে কি তোৰ দেৰা
কংকা তামোল খাইছো
প বলে লগ গিলা তোৰ
মছা কচি ৰাখন
উম নিচনা গৰম লাগছে মোক বহুত গৰম লাগছে এঘণ্টা হু দমকল মাৰি আৰু মই বেছি গৰম আছে হ ভাত ধৰি খাই আহিলো মই
ততকে মোৰ বেছি গৰম লাগছে মই চাইকেল মাৰি আহিছো
কেলি মজা বটা খাই গাই খাই চা
উম
তইতটো চাইকেলি মজা বাতা খাই খাইছা
বাতাহ লাগে দেহ মজা
পে মই হে ৰ'দে ৰ'দে পানী বটল জোতা বল ভগৱান সাতটা মৰ ছিঙিছে
আহ বিৰাট দূৰত ঘৰ না
উম তে দহ মিনিট লাগে এনে হ'লি মই দুই মিনিটত আহা মানুহ দেখছা
দুই মিনিটত আজিহে দুই মিনিটত আহিছা
উম ফাৰ্ষ্ট তাইছো আজি ফাৰ্ষ্ট এনেহলে মই লেজি কৰি বলো
কদি বি হ
হুম
কৰিবিয়েলি আজি আজি স্পিতত আহিবিয়
তকো মই ভাতো খোৱা নাই বলো নাই গাত
উম
চেন্নাই
হাম
ভাত খ পাইছা নে নাই
আছো
উম মই এগতে যি খা খাই নাই।
অহ।
কৃষ্ণ। অ
কি
এ আহছে আও
উম।
ভিডিঅ' আহ আহিল ভিডিঅ' আহ।
চালা মোৰ মোবাইলৰ টেম্পাৰ তাতখনে ভাঙাইছে কাইবা লাই সিনা। টেম্পাৰটা লগাবাই লাগিব যি দেখা গৈছে
কোৱা।
টেমপাতটা ভাঙাইছে।
আৰু